এছা
এনেই আছোঁ বা তুমি?
এনে আছিলো, খবৰ ভাল? ঘৰত অ' ঘৰত চাবৰ ভালনেে?
অ 'অ 'ভাল। তোমাৰ ভালনেে ঘৰত?
অ' ভালে, ভাত খালা?
ভাত খালো ৰবা।
অ' ব্যস্ত আছিলা নেকি তুমি? অ 'খালো মই কেতিয়াবাতে। ব্যস্ত আছিলা নেকি তুমি?
নাই নাই, কিবা কাম আছিল।
হয় আজি মানে তোমাৰ লগত মানে মই কি কয় অসমৰ বানপানী মানে কিছু আৰু কথা কথা আলোচনা কৰিব খুজিছিলো আৰু
অঁ নিশ্চয় ঠিকে আছে। কোৱা
হয়। মানে এতিয়া চোৱা নে বানপানীৰ যে অসমৰ জীৱন এটা অংশ হৈ পৰিছে হয় নে, তুমি নিজে ভাবাচান। কিন্তু, ইয়াৰ ফলত মানুহে যি কষ্ট পায় সেইটো ভাবিলে বহুত বেয়া লাগে। এতিয়া চোৱা, বানপানীৰ মানে কাৰণতে মানে বহুতো মানুহৰ মানে বসবাস কৰা স্থান বিলাক মানে বা বানপানীৰ দ্বাৰা উটাই নিছে বা বহুত মানে জীৱ জন্তু উটাই নিছে বানপানীয়ে।
বহুত দুখ লাগে আৰু মানে বৰষুণ আৰম্ভ হলে এই হ'লেই অসমৰ বহু অঞ্চলত পানী ডুব পানীৰ তলত ডুব যায়। বহু মানুহৰ ঘৰ বাৰী এৰি আশ্ৰয় শিৱয় শিবিৰলৈ যাব লগীয়া হয়। এইবিলাক দেখিলে মানে বহুত দুখ লাগে আৰু
হয়, তুমি একদম ঠিকেই কৰিছা আৰু বান বানপানী মানে অসমত বানপানী হোৱা আঁতৰত কেইবাটাও প্ৰধান কাৰণ জৰিত জৰিত হৈ আছে আৰু নিবাহত তুমি যেনেকুৱা অসমৰ আৰু ইয়াৰ আশে পাশে থকা মানে পাহাৰীয়া ৰাজ্য যেনে তোমাৰ ধৰা অৰুণাচল প্ৰদেশ বা মেঘালয় হোৱা প্ৰবলত বৃষ্টিপাতৰ ফলত নদী মানে পানীত বিপদ সীমা উঠি গৈছে। হয় ন নহয় তুমি নিজে কোৱাচোন?
অ' ঠিকেই তুমি এতিয়া কেনে বানপানী যেন অসমৰ জীৱন জীৱনৰ এটা অংশ হৈ পৰিছে মানে বানপানী অসমৰ জীৱনৰ এটা অংশ হিচাপেই মানে হয় এতিয়া কিন্তু ইয়াৰ ফলত মানুহে কি কষ্ট পায় সেইটো ভাবিলে বহুত বেয়া লাগে ন।
হয় একদম ঠিক কৈছা চাহ মানে আজিকালি কি বানপানী বা। গছ বিলাক বেছিকে কাটি দিলে বা মানে বহুতো তেনেকুৱা পাহাৰৰ অভাৱ। তাত মানে পানীয়ে সহজে বয় আহে ন। বানপানী হয়।
আৰু মানে। কি এতিয়া মানে আমি প্লাষ্টিকৰ জাবৰ -জোথমাৰ এইবিলাক। আমি য'তে ত'তে পেলোৱাৰ ফলত নলা নৰমাবোৰ বন্ধ হৈ যায় তাৰ ফলত মানে গতেই। মানে বেছিভাগ গুৱাহাটীতে ইমান বানপানীৰ পৰিম মানে অলপ বৰষুণ হ'লেই বানপানী হয়।
হয় মানে বৰষুণৰ মানে যেতিয়া বৰষুণ দিয়া বতৰটো যেতিয়া হ'ব ন। মানে অলপ বেছি মানে অকণমান দেৰি যদি বৰষুণতে গোটেই মানে অসমৰ মানে বানপানী হয় যায়।
অ ঠিকেই কৰিছা হেই। বিশেষকৈ দৰিদ্ৰ পৰিয়ালবোৰ বেছি ক্ষতিগ্ৰহ হয় মানে। সেই বহু মানুহৰ কেঁচা ঘৰ ভাঙি যায় আৰু সকলো সামগ্ৰী নষ্ট হৈ যায় মানে আমাৰ ঘৰত যিমান সামগ্ৰী আছে চব নষ্ট হৈ যায় ডুবি যায়। সেইবিলাকৰ ফলত মানে দুখীয়া মানুহসকলে বহুত কষ্ট হয় বহুত মনত আঘাত পায়।
হয় হয় একদম ঠিকে কৈছা তুমি। এতিয়া তুমি নিজে চাবা মানে তোমাৰ। বিশেষকে তোমাৰ সৰু ল'ৰা- ছোৱালী বিলাকৰ কাৰণে বহুত কষ্ট হয় আৰু
অ তাকে তেতিয়া তুমি। তোমাৰ কেতিয়াবা বানপানীৰৰে প্ৰত্যক অভিজ্ঞতা হৈছেনে।
মোৰ মানে মোৰতো হোৱা নাই কিন্তু মোৰ লগ এজনীৰ হৈছিলে। যেতিয়া মানে বানপানী হৈছে মানে তাহাঁতৰ ঘৰ গোটেই বানপানী হোৱা কাৰণে। তেওঁলোকে বসবাস কৰা মানে স্থানে পোৱা নাছিলে। তেওঁ মানে তাহাতৰ মানে এ মানে। তোমাৰ মানে কাপোৰ কানি গোটেই নহয় জিকি গৈছিলে আৰু গোটেই ভিতৰত পানী সোমাই গৈছিলে।
তাকেই। বানপানী এতিয়া বানপানী হ'লে। যিবিলাক আহ মানে পঢ়ি থাকে তেওঁলোককল মানে তেওঁলোকৰ কিতাপ। কিতাপ বঢ়িও নষ্ট হয় আৰু ডুবি যায় কি? সেইবিলাক কিতাপ বহিতো আৰু নাপাই ন বানপানীৰ ফলত ডুবি যায়। তাৰে ফলত বহুত মানে কষ্ট হয় আৰু।
হয় তুমি একদম বিশেষকে তোমাৰ চাবা সৰু ছোৱালী ল'ৰা- ছোৱালী বিলাকৰ বা। বয়সস্থ মানুহ বিলাকৰ বহুত দিগদাৰ হয়।
অ সেইটোৱে টো তেতিয়া। আমাৰ অঞ্চলত এবাৰ বানপানী আহিছিল মানে ঘৰত। ঘৰত পানী সোমোৱা নাছিল যদিও ওচৰৰ ৰাস্তাবোৰ ডুব গৈছিল।
হয় হয়।
দুই দিন মান স্কুলো বন্ধ দিছিল বানপানীৰ ফলত।
একদম ঠিক আছে খেতিয়ক বিলাকৰ মানে বেছি আৰু কষ্ট হয়।
অ তাকে মানে খেতিয়ক বিলাকৰ গোটেই খেতি নষ্ট হৈ যায় পানী। ডুব যায় খেতিবোৰ বেয়া হৈ যায় তাৰে ফলত খেতিয়কবিলাকৰো বহুত লোকচান হয়। বহুত- কষ্ট পায় তেওঁলোকেও। এ ইমান বছৰে কৰা।
আৰু বহুত ঠাইত মানে মথাউৰিবোৰ পুৰণি আৰু দুৰ্বল হোৱাৰ কাৰণে বানপানী- সোমাই বা গাঁৱত প্লাবিত হৈ পৰে। যাৰ কাৰণে মানে বানপানী আৰু বেছিকে হয়।
অ হয়, এতিয়া মানে মোৰ মতে কি জানা? এটা ডাঙৰ কাৰণ মানে- তাৰ ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনদীসমূহ বা পো- পলি মাটি পলি মাটি জমা হোৱাটো এটা কাৰণ।
হয়, একদম সেয়াযে আৰু তোমাৰ চাবা প্ৰতি বছৰে মানে বান সাহায্য আৰু- উদ্ধাৰ কাৰ্যৰ বাবে ৰাজ্য চৰকাৰৰ লগত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন প্ৰদেশো হাতত লয়। বা তোমাৰ ধৰা মানে অ বিভিন্ন বেচৰকাৰী সংস্থা বা ব্যক্ত- তে খোলে বানপীড়িত লোকসকলৰ খাদ্যয় বস্ত্ৰ আৰু মানে বস্তু বিলাক বা- চিকিৎসা সেৱা আগবঢ়ায়। বহুত এনেকুৱা ধৰণৰ তোমাৰ মানে- মানে বানপানীত গোটেই মানে দৈ মানে দুখীয়াবিলাকৰ আৰু বানপানীত গোট- তে উটোৱাই নিয়ে পিছত- তাত মানে বহুতো মানে মানুহ বিলাকে। সহায় কৰিল ন তোমাৰ। সেৱাই কৰা।
গৃহপালিত পশু পক্ষীৰো বহুত ক্ষতি হয় গৰু ছাগলী হাঁহ কুকুৰা। বচোৱা টান হৈ পৰে মানে গৰু ছাগলীবিলাক যেনেকে ডুব যাই থাকে ন দেখিলে বহুত বেয়া লাগে।
হয়, মানে অ। বানপানী ধৰা মানুহ বিলাকৰো কষ্ট হয় হয়। যাব লাগবি। মানে বুঢ়া মানুহ বিলাকতো- অ হয় কিন্তু জীৱ জন্তু বিলাকৰ বহুত কষ্ট হয় তেওঁলোকক মানে- বানপানীৰ দ্বাৰা মানে এটা উটোৱাই নিয়ে বা বহুত দূৰৰ দূৰলৈকে মানে সিহঁতৰ- বা মৃত্যুয়ে হৈ যায়।
হয় আৰু মানে টিভিত মানে মই টিভি মোবাইলত এইবোৰত দেখা পায় থাকোঁ যে, - বানপানীৰ সময়ত গড়ঁ হৰিণ আদি- মানে ওখ তাহাতি বহুত জন্তু হাতী- বাঘ এইবিলাকে মানে ওখ ওখ ঠাই বিচাৰি মানে ওলাই আহে আৰু তাৰ ফলত- পথ দুৰ্ঘটনাৰ সন্মুখীন হয়। তেওঁ মানে পথ দুৰ্ঘটনাত মৰে।
একদম দিয়াৰো- চলাই আৰু এই সমস্যাৰ মানে সমাধান বা পাবৰ কাৰণে আমি আৰু- কিছুমান মানে পজনে গ্ৰহণ কৰিব পাৰি যেনে তোমাৰ ধৰা, পুৰণি মথাউৰি সমূহক- মেৰামত মানে পুৰণি যোনখিনি আ মথাউৰিবোৰ সমূহ আছে। এইটো যদি আমি মেৰামতি কৰোঁ বা উন্নত কৰি মজবুত কৰোঁ- তেতিয়া আমি মানে অলপমান- বানপানী পৰা আমি ৰক্ষা পাব পাৰোঁ।
হয় একদম ইমান মানে ঠিকেই কৈছা আৰু লগতে- মানুহৰ মানে আমি এইবিলাক মানে ঠিক কৰাটো জৰুৰী। মানে ধৰি লওঁক মথাউৰি। আমি নিজেই কৰিব লাগে যে মথাউৰি যাতে নাভাঙক তাৰ কাৰণে আমি- যিমান প্ৰস্তুতি কৰিব পাৰোঁ কৰিব লাগে।
আৰু তোমাৰ চাবা নদীৰ তলত জমা হোৱা বালি বা পইলখ আঁতৰাই নদীৰ- মানে গম্ভীৰতা বঢ়ালেও তেতিয়াও মানে আমাৰ ৰক্ষা পাব পাৰোনে বানপানীৰ পৰা।
হয় হয়, আৰু মানে স্কুল কলেজত বানপানীৰ সময়ত কি কৰিব লাগে সেই বিষয়ে পাঠ দিয়াতো কিন্তু বহুত উচিত।
একদম ঠিক কৈছা তুমি এক দম ঠিকে কৈছে। আৰু চাবা এতিয়া যদি আমি পাহাৰ বা নদীৰ পাৰত বাক্য বা ঘাঁহত গছ পুলি ৰু, যিমান পাৰোঁ সিমান গছ পুলি ৰুব লাগে তেতিয়াও আমি মানে অলপমান বানপানীৰ পৰা ৰক্ষা পাব পাৰোঁ বা বৰষুণ পানী ধৰি ৰখ খাৰ বাবেও ডাঙৰ জলাশয় বা পুখুৰী খন্দাৰ একদম মানে বিশেষ আমি মানে বৰষুণ বেছিকে যদি বৰষুণ দিয়ে বা সেইটো মানে ধৰি ৰাখিবৰ কাৰণে আমি যদি এটা মানে ডাঙৰ জলাশয় বা বা আমি পুখুৰী এটা খান্দো তিয়াও মানে আমি বৰষুণ মানে বানপানীৰ পৰা আমি ৰক্ষা হ'ব পাৰোঁ আৰু।
হয় আৰু মানে মই ভাবোঁ যে আশ্ৰয় শিবিৰসমূহত উন্নত সুবিধা থাকিব লাগে যেনে এতিয়া তোমাৰ ধৰি লোৱা পানী আ, বিশুদ্ধ পানী, চিকিৎসা আৰু খাদ্যৰ ব্যৱস্থা থাক কাটো বহুত জৰকাৰী মানে জৰুৰী জৰুৰী।
হয় একদম আৰু চবেই আৰু চাবা এতিয়া মাটি খহায় নি মানে আজিকালি মানুহবিলাকে মাটি বহুত খহাই ন'। তাৰপাছত হাজাৰ হাজাৰ পৰিয়াল বা আহ, ভূমিহীন কৰি বা পেলাই দিয়ে বা ফলত বহুলোকৰ নিজৰ ঘৰ দুৱাৰ হেৰুৱাই বা আশ্ৰয় শিবিৰতো থাকিবলগীয়া হয়। মই বহুত তেনেকুৱা দেখিছোঁ। মানে বানপানীৰ সময়ত তেওঁলোকৰ বহুত কষ্ট হয় বা সিহঁতৰ মানে বাস কৰা ঠিকনা নাথাকে আৰু।
হয়, সেই কাৰণে মই ভাবিছোঁ কিমান ত' বিশেষকে কৃষিসকলৰ মানে গোটেই বছৰৰ উপাৰ্জনসমূহ নষ্ট হৈ যায়।
হয় তুমি একদম ঠিক তেওঁলোকে যিমান কষ্ট কৰিছিলে মানে অলপ এক কেণ্ডতে মানে চব বাঢ়ি যায় আৰু। তেতিয়া বৰষুণ দে বা বানপানী হয়, মানে তেওঁলোকৰ যিমান কষ্ট কৰিছিলে মানে দেখি খি বহুত বেয়া লাগে আৰু।
এতিয়া মানে আমি এইটো মানে আমি এতিয়া এ, চৰকাৰৰ সাধাৰণ মানুহৰ সহযোগিতা সমান ভাৱে প্ৰয়োজন চৰকাৰৰো সহায়যোগিতা আমাৰ সাধাৰণ মানুহৰ সহায়যোগিতা সমানভাৱেই প্ৰয়োজন।
একদম ঠিক কৈছা আৰু অৱশত মই মানে এইটোৱে ক'মব ওলাই মানে ক'ম যে যে বানপানী কেৱল মানে এখন ৰাজ্যৰ সম মানে বানপানী অকল কেৱল ৰাজ্যৰ সমস্যাই নহয় এই মানে সমগ্ৰ বিশ্বত দেশতে আৰু বাধাৰ সৃষ্টি কৰে বা প্ৰকৃতিৰ ওপৰত মানে মানুহৰ সম্প হাত নাথাকিলেও বা সু পৰিকল্পনা আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা সজাগৰ জৰিয়তে অসমৰ বানপানী মানে বহুত ক্ষ বা ক্ষতি বহু পাৰে কম কৰিব পৰা যায় বাৰু।
হয়, আৰু অ' সচাঁকৈয়ে বানপানী মানে বহুত বন্ধ কৰিব নোৱাৰিলে, ইয়াৰ ক্ষতি বহুত পৰিমণে কমাব পাৰি আৰু নিজেই ইচ্ছা কৰিলে।
হয়, আমি যিমান পাৰোঁ আমি গছ পুলি ৰুব লাগে সেইটোৱে আৰু ভাল। আজি তোমাৰ লগত মানে অসমত বানপানীৰ কিছু কথা কৈ বহুত ভাল লাগিল। আশা কৰোঁ পিছলওঁ আমি এনেকুৱা কথা পাতিব পাৰোঁ বা আলোচনা কৰিব পাৰোঁ, ধন্যবাদ।
মোৰো ভাল লাগিল, ধন্যবাদ।